কলিতা। হ'ব হেল্ল'?
হেল্ল'?
শুনিছানে?
হেল্ল'?
অ', শুনিছা নাই?
হেল্ল', অ', এতিয়া শুনিছোঁ‌, কি কৰি আছ?
শুনিছানে বোলো?
শুনিছোঁ‌, শুনিছোঁ‌, কি কৰি আছা? এই বহ-বহি আছোঁ‌, কি কৰিবা? অ'-অ'।
অ', মইও ছোৱালীক পঢ়ুৱাই আছোঁ‌।
অ', মইয়ো এনে বাহিৰতে বহিহে আছোঁ‌, কি কৰিবা?
অ'-অ', ভাত পানী?
ভাত বনাইছে।
কিহে বনাইছে?
ভাত জানো কি বনাইছে গম পোৱা নাই দেই, মই ভাতৰ চৰুলে যোৱাই নাই।
অ', ভুল জিকা বনাইছে হেনো।
অ'। মই অথনিৰ দালি অলপ আছেই তাৰপিছত, কিবা এটা ভাজিম আৰু খাম আৰু, সেইকাৰনে এতিয়া বনোৱা নাই, ছোৱালীয়ে পঢ়ি আছে। ছোৱালী শিকা-শিকাই পেলাই ওচৰতে বহি আছোঁ‌। বতৰ কেনেকুৱা হেইফালে?
বতৰ সেই বৰষু
অ', আমাৰ এইফালে এ পানী বাঢ়ি আছে, তাকে গাই আছোঁ‌, বোলো পানী শুকুৱা হেঁতেন আজি খেতি উঠিলেহেঁতেন পানী জহত মানে তোমাৰ, কি হ'ব নাজা আৰু।
পানী কি আকৌ বাঢ়িছেহে নেকি?
পানী অকমান শুকাইছে, হ'লেও পতককে পানী ওলাই নাযায় যে বৰ দিগদাৰ অ'।
অ', আমাৰ কাইলে বোকা দিব।
কাইলে বোকা দিব?
অ'।
তোমালোক, পেহীয়ে তুমি ৰুৱাহে?
নাই ৰোৱনী লগাব, আমাৰ একে দিনাই দিব বোকা।
অ', কেই বিঘানো?
মাটি আমাৰ দুবিঘা ৰুৱে।
অ', দুবিঘা একেদিননা দি দিব আৰু?
অ', একেদিনাই দিব।
অ'-অ'-অ', ঠিকে আছে, একেদিনাই কৰাই ভাল পানী চানি নাই যেতিয়া।
অ', সেইটো কাৰণে, নহ'লে এদিন এদিন দিব পৰা হ'ল হেতেন।, আজিকালি পানী আৰু দেখোন বিশ্বাসেই নাই।
অঁ! কঠীয়া উঠালে নেকি?
কঠিয় আজি অকমান উঠাই থোৱা আছে কাইলে ৰোৱনীয়ে উঠ-
অঁ অঁ ঠিকা দি দিলা নে কি?
থিকা নহয় হাজিৰা এ তুলি বও ৰুব-
অঁ তোমালোকে যাব নালাগে মানে।
যাম আকৌ হেই হাজিৰা মানুহ লগত আক- ঘৰ মানুহ নাথাকিলে সেৰেঙা ফেটেঙা কে ৰুই থই দিব নহয়।
অঁ সেইটো হয়ঁ অঁ মোৰ বাৰ আশী কঠীয়া আছে। মুঠতে আৰু সাত, আশী মান লাগিব বি আশী কঠীয়া হ'লেও মোৰ খেতি উঠিব আৰু-
অঁ! এতিয়া তেনেহ'লে কঠিয়, কেইডাল তুলি এইকেইটা কঠিয় কেইডাল তুলি পেলাই গোটাই লোৱা অকমান অকমান।
এ হেৰি আকৌ পানী আছিলে যে আজি পানী শুকালে কাইলৈ উঠামগে এই তোমালোকক খুৰা যে। এই খুৰা ইিহঁতক খুৰাক কৈছোঁ চকু আগততে দআশি দিবলৈ কাইলৈ উঘালিবলৈ গৈছে। তাৰপিছত আকৌ সেই বৰা কঠীয়া এ আখী আছে হেনো। সেই ৰুই দিম মানে সেইকেইটাকে- ই মেলি পেলাই হে কৰি দিম বুলি ভাবি আছোঁ কি হয়। বেছি সময় নালাগে ৰোৱনী আহিব নহয় মোৰ।
অঁ অঁ!
ছোৱালী- বদলি মই দি থৈছো মানে মোক দ মোক ৰুই দিবগে মানে।
আহ-
কাইলৈ তাকে পানী শুকালে পাছবেলা অকমান ৰুম আগবেলাতো কঠীয়া উঠাম। পাছ পাছবেলাটো ৰুই - বতৰটো বৰষুণ দিছে হ'লেও পানী নাবাঢ়ি পানী যদি শুকাই যায় ৰাতিটোৰ ভিতৰতে- তেতিয়া যেনিবা কাইলে ফা যদি মানে পানী যদি নুশুকাই অহ! শুকাই য়ায় হেল্লৌ!
হেল্লৌ!
শুনিছা নাই? হেল্লৌ!
হেল্লৌ!
অঁ শুনিছা নে শুনা নাই? হেল্লৌ! হেল্লৌ! হেল্লৌ! অঁ শুনিছানে? হেল্লৌ! শুনিছা নাই? হেল্লৌ! হেল্লৌ!